হেল্ল।
হেল্ল'।
হয়, চিনি পাইছেনে?
অ', চিনি নাই পোৱা বাৰু, কোনে কৈছেনো?
হ-হয়, মই আপোনাৰ নাম্বাৰটো আপোনাৰ লগৰ এজনৰ পৰা ল'লোঁ।
উম, উম। কোৱাচোন?
মোৰ মানে আচাৰৰ ব্যৱসায় এটা আছে। শুনা মতে আপোনাৰ টাউনত বহু কেইখন হোটেল আছে।
উম, উম, আছে বাৰু।
হয়, মই তাতে মানে মোৰ আচাৰৰ বোৰ দিব বিচাৰিছোঁ, সেইটো কাৰণে আপোনাক ফোন কৰিলোঁ।
এনেই কি কি আচাৰ বনোৱা হয় তোমাৰ তাত?
হয়, আপোনাৰ চব ধৰণৰে আচাৰ পাব। আম
নাম কেইটা ক'লে ভাল হ'লহেঁতেন।
হয়, হয়। আমৰ আচাৰ, তাৰপাছত আপোনাৰ জলফাই আচাৰ, আমলখি গাজ, আৰু আপোনাৰ ঔটেঙা।
উম, উম।
অমৰা এনেকে আদি বিভিন্ন ধৰণৰ আচাৰে পোৱা যায়।
অহ, মই তোমাক তোমাৰ পৰা যদি তোমাৰ ল'ব বিচাৰো মানে তোমাৰ মোৰ লাভ হ'বনে লোকচান হ'ব? সেইটো এবাৰ কৈ দিলে ভাল হ'ল হেঁতেন।
হয়, হয়। আপোনাৰ লাভেই হ'ব, মই বস্তুখিনি আপোনাক কম দামতেই আপোনাক দিম। আৰু আপোনাৰ এইবোৰ আমাৰ ঘৰতে বনোৱা আচাৰ, কোনো কেমিকেল তাতে দিয়া নহয়।
অহ, সেইটো বাৰু জানোঁ বাৰু ঘৰত আচাৰ বনোৱা।
হয়, হয়।
পিছে তোমাৰ কেজি কিমান হিচাপে বিক্ৰী কৰা তুমি?
আপোনাৰ মই তিনিশ চাৰিশত বিক্ৰী কৰি আছোঁ।
উম', উম'।
তেনেকে বিক্ৰী কৰি আছোঁ। এতিয়া হয়, আমি এনেই বটল হিচাপে বিক্ৰী কৰিব গ'লে, আপোনাৰ এটা বটলত এশ পঞ্চাশকে লৈ আছোঁ।
এশ পঞ্চাছকৈ লৈ আছা ন? মোৰ মানে, মানে কেজি কিমান কেজি থাকে এটা বটলত?
দুই কেজি।
অহ, দুই কেজি থাকে ন? মানে তোমাৰ কেজি-কেজি এশ পঞ্চাছ টকা ন?
হয়, হয়, হয়।
মানে তোমাৰ তিনিশ টকাত দুটা বটল আহিব?
হয়।
এটা আহিব, এটা আহিব এটা, ভুল হৈছে মোৰ ক্ষমা কৰিব অহ', উম'। মানে মই আগতে মানে তোমাৰ মই সেই আধা কেজি বটল লওঁ ন'। সেই কাৰণে তোমাক সেনেকে ক'লো চাৰিটা থাকে ন? চাৰিটা থাকে ন' সেনেকা। তোমাৰ বেলেগ, আমাৰ বেলেগ গ্ৰাহকৰ পৰা সেনেকে লওঁ মই।
হয়, হয়, হয়।
উম', উম' পিছে তোমাৰ আমাৰ হোটেল এখন চিনি পোৱানে নাই তুমি টাউনত থকা?
হয়, হয় মই পাওঁ।
তুমি মানে এটা কাম কৰিব লাগিব আমাক যদি তুমি হোটেলত দিব মন কৰিছা।
হয়।
উম। তুমি তে এখনত মানে দি চাব লাগিব এদিন, যদি তোমাক মোক গ্ৰাহকে খুৱাব খায় ভাল পায়, তেতিয়াহে মই ল'ব পাৰিম আচাৰখিনি।
হয়, হয়। গ্ৰাহকে বাৰু খায় ভালেই পাব তা একো ধৰক আপোনাৰ সেয়া নাথাকে। তেওঁ মই কাইলে গোটেই কেইটাৰে আচাৰৰ বটল এটা এটা লৈ যাম। আপোনালোকে এবাৰ খায় কৰি চাওঁক। যদি ভাল পায় তেনেহ'লে মোক এবাৰ কওঁক, মই তেতিয়া ধৰক দিব পাৰিম আৰু।
উম', উম' আমাৰ মানে গ্ৰাহকক খোৱাৰ আগতে আমাৰ কৰ্মচাৰী দুজন আছে মানে সেয়া তেওঁলোকে চব আচাৰবিলাকে এনেকৈ মানে চাই যোনটো আচাৰ ভাল হয়, সেইটো আচাৰে লৈ আমাৰ হোটেলবিলাকত। তেওঁলোকক দিলে খায় দিব বাৰু, খায় চাব এবাৰ। তেতিয়া মানে, ভাল হয়নে বেয়া হয় আচাৰটো।
হয়।
উম, উম। পিছে তোমাৰ এনে কোনবা এটা আচাৰৰ কথা ক'ব পাৰিবা নেকি? কি মানে অলপ, এ বিস্তাৰকৈ ক'ব পাৰিব নেকি? আচাৰ এটাৰ কথা যিকোনো আচাৰ
হয় মানে, কেনেকে তৈয়াৰ কৰোঁ।
উম, উম, উম, উম যিকোনো আচাৰ
হয় মই- হয় মই আপোনাৰ আমৰ আচাৰটোৰ কথাই ক'লো
উম, উম কওঁকচোন।
আপোনাৰ যিটো কেঁচা আম
উম, উম।
হয় আমটো আনি পেলাই ধৰক আপুনি টোক টোক এটা জোখৰ টুকুৰাত কাটি লৈ পেলাই
হয়, হয়।
নিমখত আপুনি তিনদিন বস বস্তুটো মানে ভিজাই থব লাগে তাৰপিছত হয় ভিজাই থৈ যেতি যেতিয়া আপোনাৰ আমৰ টুকুৰাবিলাক কোমল কোমল হ'ব ধৰে
উম, উম।
তেতিয়া আপুনি ধৰ তিনি চাৰি দিন ৰ'দত দি পেলাই
উম, উম।
তাতে আপোনাৰ মা মচলা ধৰক যি যি লাগে মা মছলাবোৰ সানি এনেকে বটলত ভৰাই থৈ পেলাই আৰু বেয়া নহ'ব বেয়া নহ'বলৈ ধৰক ভিনেগাৰ ইউজ কৰা হয়।
অ', অ' একো নহয় বাৰু সেনেকৈ ঠিকে আছে বাৰু ইউজ কৰা মানে আমি। ভিনেগাৰ ইউজ কৰিবতো লাগিবই ন নহ'লে তোমাৰটো আমাৰ তাততো এদিনতে গোটেইখিনি আচাৰ খতম নহ'ব। চাৰিদিন পাঁচ দিনটো লাগিব তাৰপাছত হ'ল কাৰণ তুমি ক'লাজন্ত যেতিয়া এটা তোমাৰ বৈয়ামত দুই কেজিকৈ আচাৰ থাকে
হয়।
উম, উম পিছে তোমাৰ এতিয়া হেৰি এনে তোমাৰ গোটেই ছ বাৰ মাহে পাৰিবা আমাক নে তুমি ছিজন হিচাপেহে দিব পাৰিবা। ন বতৰটো কিছুমান বস্তু লগা হয় ন।
হয় হয় এতিয়া ধৰক আপোনাৰ আমটোতো বাৰ মাহে পোৱা নাযায়।
উম, উম।
ত' আমটো মই আপোনাৰ বাৰ মাহে দিব মানে আপোনাৰ আচাৰটোতো আপোনাৰ বাৰ মাহে দিব পৰা নাযায়গে কাৰণ ধৰক আমেই হওঁক অ' আপোনাৰ জলফাইয়ে হওঁক সেইবোৰ আপোনাৰ বাৰ মাহে ধৰক নহয়, এনে মই মানে সিমান খিনি হয় মই সিমান কেইটা মানে বটল এনেকে তৈয়াৰ কৰি দিব পাৰিম যিটো মানে আপোনাৰ ধৰ বাৰ মাহে চলে আৰু আমাৰ আচাৰ মানে বেয়া নহয়।
অ' মানে তুমি আমাক, আমাক দিয়া আগতে মানে বেলেগ হোটেলত দিছা নে কবাত?
হয় মই মাজতে এখনত দিছিলো।
উম, উম।
কিন্তু মানে মই মোৰ একো লাভ মানে নাপালো সেইখনত দি। সেইকাৰণে আপোনাক যোগাযোগ কৰিলো।
অঁ ভালেই কৰিলে বাৰু পিছে তোমাৰ আমাৰ এখন এখন হোটেলত কিমান টা বৈয়াম লাগিব মই তোমাক এবাৰ কৈ দিওঁ।
হয়, হয়, কওক
মানে আমাৰ এটা এখন মানে হোটেলত যোনবিলাক আমাৰ সাতখনমান হোটেল আছে ন গোটেই টাউনত
হয়,
মানে টাউনতো আছে হাই ৰোডৰ কাষতো কিছুমান ডাঙৰ ডাঙৰ ধাবাত আমাৰ ধাবাৰ চাৰিখন পাছখন কিমান আছে
সেই ধাবা ধাবাৰ কেইখনত মানে তোমাৰ আহ' এখন ধাবাত মানে তোমাৰ পাঁচটাকৈ বটল লাগিব দুই কেজিকৈ ম তোমাক আমি- আমি তোমাৰ পৰা এবাৰ লৈ আমি দুসপ্তাহলৈকে মানে সেইটো আচাৰ চলাব লাগিব ন'। তাৰপিছত আমি আকৌ ল'ব পাৰিম। সেনেকে মানে তুমি ধা- ধাবা কেইখনত দিব লাগিব তোমাৰ পাঁচটা পাঁচটা আৰু হোতেল কেইখনত তিনিটা তিনিটা দিলেই হব।
হয় আপোনাৰ মইনেতো আপোনাৰ এক কেজিতো এশ পঞ্চাশ কে ধৰক বিক্ৰী কৰি আছোঁ।
উম, হোম।
আপুনি মোক কিমানকে দিব মই যদি আপোনাক পাঁচটা বটল দিওঁ?
অ' মানে তোমাৰ ধাবা ধাবাতটো তোমাৰ পাঁচটা বটল লাগিব দুই কেজিকৈ এতিয়া ধাবাত তোমাৰ অলপ মানে তোমাৰ মই এশ ত্ৰি- এশ পয়ত্ৰিশকৈ দিব পাৰিম এটা বৈয়ামত।
হয়, হয়।
কাৰণ তোমাৰ পৰাই মই ল'ম ন' আৰু আগলৈও।
হয়' হয়, হয়' হয়' হয়'।
উম', উম'।
এ আকৌ এনে হোটেলত দিবলৈ হলে আপুনি কিমানকে ল'ব।
হোটেলত দিবলৈ হ'লে তোমাৰ হোটেলত দিব হ'লে বাৰু তোমাক তিনিটা আকৌ ল'ম ন' তোমাৰ পৰা তেতিয়া মই এ এশ পঞ্চল্লিছকৈ ল'ম এটা বৈয়ামত।
হয়', হয়।
উম', উম।
এনে আপোনালোকক হয়' হয় এনে আপোনালোকক অ' মানে কোনটো আচাৰ লাগে মোক এবাৰ জনালে ভাল হল হয়।
আচাৰ মানে দিয়া মতে তোমাৰ উম' উম দিয়া মতে তোমাৰ গোটেইখিনিয়ে দিব লগা আছিলে মোক আছাৰ মানে তুমি অমৰা অমৰা' অমৰা আৰু তোমাৰ জলফাইটো বাদে এইখিনি গোটেইখিনি দিব পাৰিবা কাৰণ তোমাৰ বগৰী তুমি মিঠা আছাৰ বনোৱা নেকি?
হয়', হয় মই বনাও গুৰেদি।
অ' গুুৰেদি বনোৱা ন', আৰু টেঙাটো বনোৱা চাগৈ নিশ্চয়?
হয়', হয়' হয় মই টেঙাটোও বনাওঁ।
উম', উম। ঠিকে আছে বাৰু কাৰণ তুমি বগৰীটো অলপ আমাক বেছিকৈ দিব লগা কাৰণ মানুহে বগৰী মিঠা আচাৰটো খাই ভালো পায়। আঞ্জা লগত বা ভাতৰ লগত খাই ভাল পায় গোটেইখিনিৰ লগত। উম হম তুমি এটা কাম কৰিবা তোমাৰ বগৰী তুমি ধাবাকেইখনত মই তোমাক ধাবাকেইখনত কৈছিলো ন' পাঁচটা পাঁচটা দিবলৈ তুমি বগৰীত অ' বগৰীত তিনিটা দিবা আৰু আম এটা দিবা আৰু তোমাৰ হেৰি এটা দিবা উমম গাজ টেঙাও বনোৱা চাগে তুমালোকৰ?
হয়-হয়-হয় মই গাজ টেঙাও বনাওঁ।
গাছো দিব লাগিব এটা লাষ্টোত, সেনেকে চাৰিখন চাৰিখন ধাবাত দিব লাগিব মোক উম, হোতেলত তুমি হোতেলত তুমি বগৰী দুটা দিবা আৰু তোমাৰ আম এটা দিবা হা, তিনি খন
হয়-হয়-হয় এতি এতিয়া আ এইখিনি ধৰক মই কেতিয়ালৈকে তৈয়াৰ কৰি দিব লাগিব?
মোক তোমাৰটো লাগে পৰহি পৰহিৰ ভিতৰতে। কাৰণ তুমি তোমাৰ তুমি কৈছিলা আগতে ৰেডি হৈ আছে বুলি বস্তুবিলাক।
হয় হয়।
যদি তোমাৰ বস্তুবিলাক যদি পৰহি নহয়ও তাৰ পিছদিনা দিলেও একোমান একো নহয় মোৰ।
হয়।
মানে মই বেলেগ বেলেগ গাহৰ পৰা আ অনা বস্তু বিলাক চলাই দিম তেতিয়া কিন্তু মানে মই সেয়া গাহকৰ পৰা বস্তু চলোৱা মান আৰু এদিনে চলাব পাৰিম ফোনটো কৰা ক'লোঁ মানে মই।
হয় হয় নাই মোৰ বাৰু বস্তুখিনি গোটেইখিনি তৈয়াৰ হৈ আছে।
উম উম।
আপোনাক পৰহিলৈ লাগে বুলি ক'লে ন?
উম উম।
হয় মই পৰহিলে গৈ দি থৈ আহিমগৈ নহ'লে।
অ নাই তোমাৰ মানে কি তুমি অকলে আহিবাানে তোমাৰ লগত কোনোবা আহিবা আৰু?
নাই মোৰ লগত আহিব গোটেইখিনি বস্তু নিয়াতো অকলে অসম্ভৱ যে।
উ উ তোমাৰ তুমি লগত যোনে কাম কৰে সেয়া তেওঁ মানুহক যাবা কাৰণ আমাৰ হাইৰইডৰ ধাবাখিনি অলপ দূৰতে হ'ব ন।
হয়।
উম উম।
এন
এনে আপুনি এ মোক পে পইচাটো এনেকে হাতে হাতে দিব নে মোবাইলৰ যোগেদি দিব?
মই তোমাক পইচাটো তোমাৰ আমাৰ যোনখন ধাবা তুমি জাবাত যাবা মোৰ নাম কৈ দিবা তুমি কাৰণ লাগিলে মোক এটা ফোন কৰি দিবা, মই এনেকে দিবলৈ আহিছো দাদাৰ পৰা এনেকৈ ফোন ল'ব লৈ আপোনালৈ ফোন কৰিছোঁ, সেনেকে দিলে তোমাৰ পইচাটো তাতে লগতে দিপ দি পঠাব যিমানটো পইচা হয়।
হয় হাতে হাতে দিব ন?
উম উম হাতে হাতে দিম।
হয় হয়। এনেই আপোনাক এ এতিয়া দিয়াৰ পাছত আকৌ কেতিয়া দিব লাগিব?
এতিয়া দিয়াৰ পিছত ধাবাতো তোমাৰ ধাবাত দুসপ্তাহ লাগিব দুসপ্তাহ পিছত আকৌ লাগিব আৰু তোমাৰ হোটেলবলাকতো তিনিটা দিয়া হ'ব ন, তোমাৰ হোটেলৰ আগত সাতদিন ছয় সাতদিন আন দিনৰ পিছত দিব লাগিব আকৌ।
হয় হয় আপোনাৰ এনে কেইখন ধাবাত লাগিব বুলি ক'লে?
চাৰিখন ধাবা আৰু তিনিখন হোটেল তিনিখন হোটেল লাগে, টটেল সাতখন লাগিব।
অ আপোনাৰ চাৰিখন ধাবাত পাঁচ তাকে ন?
অ', চাৰি চাৰিখন ধাবাত পাঁচটাকৈ আৰু হোটেল তিনিখনত তোমাৰ তিনিটাকৈ।
হয়, হয়, পাঁচ চাৰি গুণ বিষ্টা ধৰক আপোনাৰ চাৰিখন ধাবাত।
উম, উম, দিব লাগিব।
হয়, বাকী বাকী নটা আৰু হোটেলত ন'?
উম, উম, ন'টা হোতেলত।
হয়, হয়, মোৰ বাৰু বস্তুখিনি তৈয়াৰে হৈ আছে মই আপোনাক গোটেইখিনি
উম, উম, দিব দিব উম, উম, দিব বাৰু। উম, উম, পিছে তোমাৰ ভাত-চাত খালা নে নাই?
নাই ভাত খোৱা হোৱা নাই, আপুনি খালে?
খালো খালো আমি খালো হোটেলতে খালো মই হোটেলতে আছিল মানে সেইকাৰণে ক'ল কৰিলে তুমি ভালেই হ'ল কথা খিনিবুজাই দিব পাৰিলো ভালকৈ।
হয়, হয়, হয়।
হম, হম।
হয়, আপুনি আকৌ যদি বিচাৰে তেনেকা বেলেগ আচাৰ তেনেহ'লে মোক যোগাযোগ কৰিব।
আমাৰ মানে এতিয়া আৰু আৰু ছয় ছয়খন সাত পাঁচখন মানৰ হোটেল আমি খুলি আছোঁ। তাত লাগিলে তোমাক জনাম মই, এতিয়ালৈকে আমাৰ মানে আৰম্ভণি হোৱা নাই এতিয়ালৈকে হোটেল কেইখন বনাইাহে আছোঁ, উম।
হয়, মোক জনাব।
উম, উম, আৰু কিবা জানিব বিচাৰিছা নেকি মোৰ পৰা?
আৰু মানে এইখিনিয়ে আৰু মোৰতো একো লোকচান ধৰ নহয় ন'?
উম, লোকচানটো নহয় এতিয়া তোমাৰ ওপৰত কথা তুমি কেনেকা কেনেকা ব্যয়সায়টো আৰম্ভ কৰি চলাই আছা এতিয়া আমিতো নাজানিম আমি হোটেলত চলোৱা মানুহে। উম, উম।
হয়, মই পৰহি গৈ গোটেই বস্তুখিনি দি থৈ আহিম দিয়ক।
উম, উম, হ'ব তেনেহ'লে দিয়া মই তোমাৰ অলপ কামো আছে ব্যস্ত আছিলোঁ।। ৰাখিছোঁ দিয়া উম, উম, হ'ব দিয়ক উম